অ, এই ভাত খাই পেলাই এতিয়া অলপ খোজকাাঢ়ি আছো।
অ মই ভাত খাই আহিছো। ছ
অ অ খালি আৰু?
উম, কি খালে?
এ ভাত দালি মাছ ফ্ৰাই হ, তানদে কিহে খালি?
মই দালি আৰু কণী সিজালো কনী আলু ভিজা পিটিকা কৰি ললোঁ
অ ভালে লাগে তেনেকে।
উম উম। আজি সবাত গৈছিলি?
আজি এফালে গৈছিলোঁ
আহ আহ, হ'ল কাম?
তাতে থাকিলো আৰু অ, তাৰাপা আহিলো দললি সময়ত ঘৰ পালোহি আৰু
উম উম।
হে সেইকাৰণে মই অলপ দেৰি হ'ল মানে হে বোলো আহি পোৱা আজি মানে ভাগৰে লাগি গল। চ
আহ আহ
পাপ ত আৰু কি ফুৰিবলৈ যাত দিনে গৰম বন্ধত ক'বাত
গৰম বন্ধত যাম বুলি ভাবিছো কি হয় আও বৰষুণে কি কয় বা
অ যাম দে ভাল ঠাই এডোখৰ চাই পেলাই কৰবাত একেলগে মিলি জুলি গলে ভালো লাগে তাক
তাকে ঠাণ্ডা জেগাতহে যাব লাগিব গৰম দিনত
অ দাৰ্জিলিঙত কেনেকুৱা ঠাণ্ডা নে গৰম
অ দাৰ্জিলিং ঠাণ্ডা
ঠাণ্ডা ন দাৰ্জিলিং
উম উম তা লগত যাম বুলি ভাবিছিলো গ ভাবিছো আও গৰমৰ বন্ধত
অহ দাৰ্জিলিঙতে যাব লাগিব ন উম অ চাই কৰি আহিম ধুনীয়াকে চাহপাতৰ বাগান বিলাকো তাত বহুত আছে কিন্তু
অ বাগানো আছে উম এ এতিয়া মানুহ কৰবাত গৈছে নহয় তাকে ইউটিউবত দেখুৱাই আছে উম জেগা খিনি চাই পেলাইবোলো ভালো লাগিছে যাবলৈ যাম বুলি এতিয়া ভাবি আছো
অ যাম দে চবে মিলি
যাযম আও ন
একেলগে যাম আও অ তাৰপা ৰুম বুক কৰি ইমান ধুনীয়াকে থাকিম তাতে এদিন এদিন বা দুদিন থাকি চব গোটেইখিনি চাই কৰি ধুনীয়াকে মানে পিছত আহিম আৰু
উম এ লা দাদা কৈ আছে তাৰ ল'ৰা এটাই কৈ আছে কালি কৈছে আন এতিয়া আহিলে কৈছে ট্ৰেইনত যাব দিছে ট্ৰেইনত গৈ পেলাই তাৰপিছত নামি পেলাই আকৌ গাড়ী লৈ ধৰি লও তালৈ যাব দিছে দাৰ্জিলিং গৈ পেলাই তাত ৰুমভা ল'ব দিছে এয়া
অ অ
লৈ থাকি যোৱা দিনা আমি ইয়াত ৰাতি গলো ন ৰাতি গৈ পেলাই তা ৰাতি পা পামগ
অ
তাৰপাছত ৰুম চুম লয় গা পা ধুই কৰি সেইদিনাখন ধৈ ল বজাৰ চজাৰ আছে ওচৰত ওচৰতে
অ বজাৰ চজাৰ অ বজাৰ আছে তাত ধুনীয়া ধুনীয়া বজাৰ আছে আৰু কাপোৰ কুৰ বিলাক যে একদম মানে বহুত ভাল ভাল কাপোৰ পায় মানে তাত কাপ পুৰম নে কাৰণে লগৰ এজনী আছে নহয় ঘৰ তাত একদম ইমান ধুনীয়া ধুনীয়া কাপ পুৰ আনে নহয় আনিব দিওঁ আকৌ বোলোঁ আমাক আনিবলৈ কিনি কিনি আনিবাচোন বোলো তুমি এ কাপোৰ বিলাক মানে ঠাণ্ডা কাপোৰ মানে নৰ্মেল কাপো প্ৰতিটো কাপোয়ে মানে বহুত ভাল পোৱা যায় আও কম দামত পোৱা যায় তাত দাম বিলাক মানে কম হয় অলপ
কম হয় অ তাকে বজাৰ চজাৰ চাম আও ন বজাৰ
অ চামা তাপা গাড়ী এখন ল'ম আও ধুনীয়াকে আজি খালি সেই উ গাড়ী লৈ ললে সিহতে দেখাই দে তাৰ সিহতৰ পুৰা জেগা বিলাক সিহত তাৰে ড্ৰাইভাৰে অ দেখাই দিব গোটেই জেগ বিলাক আও আমি মানে নিজে ঘূৰি ফুৰিব নালাগে মানে গাড়ীখনেই মানে পুৰা লৈ ফুৰিব আমাক
অ ভাল ফুৰিব যত যত ভাল ভাল জেগা
অ সিহঁত লোকেল মানুহ বিলাকে ভালকে বুজি পায়তো তাত কোন কোন ঠাইত মানে ভাল ভাল আছে মানে অ চাবলগীয়া সেইবিলাক আজিকালিতো আগত। বহুত উন্নত হ'ল মানে।
অ বহুত।
বিলাকো ধুনীয়াকে বনি। তাপা হেৰি পুৰা বস্তু আাকৌ ভালকে মানে বনাই কৰি দিছে। বাহিৰৰ পৰা যোৱা মানুহ বিলাক থাকিবৰ কাৰণে সুবিধা ধুনীয়া কৰি দিছে কিন্তু।
অহঁ
জেগা বিলাক ধুনীয়া ফটোত দেখি থাকো। এক নহয় দেখোতেই মানে যাওঁ যাওঁ লাগি থাকে।
অ মইও সে দেখিছো দেখি। পেলাই বোলো এয়াতে যাবা লাগিব এবা। তাকে ভাবি আছো।
সৰু পৰাাই শুনিছো হয়। দাৰ্জিলিং।
উম দাৰ্জিলিং গৈ পোৱা নাই।
গৈ পোৱা নাই আকৌ। অহ। চব চাব লাগে এতিয়া জীৱনত উম। প্ৰতিটো বস্তুৱে মানে হেৰি কৰিব লাগে মানে অনুভৱ কৰিব লাগে জেগা। ঠাণ্ডাত কেনে। ৰাতিপুৱালেকে থাকি। হয়, আমিতো।
কেনেকুৱা?
গৰমতে থাকোঁ বেছি। সেতৰ তোৰ প্ৰতিতি বুটে প। চক ঠাণ্ডা।
বছৰটোৱে ঠাণ্ডা তাতে। সিহঁতৰ মানুহ বিলাক কেনেকে চাগে ন গৰম অনুভৱে নকৰে সিহঁতে চাগোৱা। গ', সিহতঁৰ মানুহ বিলাক আমাৰ ইয়াত। লাহিলে থাকিবইে নোৱাৰিব। নহয়নে? অ', ইয়াত ইমান গৰম। মৱ
অ', আৰু আনহয় অ', একদম বগা একদম সিহঁতৰ মানুহ বিলাক যে, দু- দুুনীয়া বগা মানে একদম হে', থাকি -থাকি ৰঙা
ঠাণ্ডা কাৰণে বগা অ', শ্বিলঙৰ মানুহ বিলাকো দেখা নাই শ্বিলঙৰ
শ্বিলঙৰ বিলাকো মানে কিমান ধুনীয়া বগা- বগা হা আমি হে ', গৰমত থাকিব নাপ তাইজ আহ মধি হয়', আমিতো না এতিয়া গৰমত ওলাব নোৱাৰি মানে নে গৰমত কলালে কোলা কৰি আহো। আকৌ ঠাণ্ডাতো আমাৰ অহ ', গধূলিলৈ কোলা হলোৱে আৰু মই যে একেবাৰে সৰিয়হৰ দিনত সৰিয়হ তুলিছিলো সৰিয়হ তলোতে একদম চাব নোৱাৰি। মানে ইমানে কোলা হৈ গলো। আমাৰ তাত মানে সৰিয়হ লগাই ছিল আহ', তাৰপৰা সে আহি পেলাই মানে সিহনতক সহায় কৰি দিছিলো সৰিয়হ অলপ তুলি। দুদিন গৈছিলো খালি। সৰিয়া তুলিবলৈ দুদিন যোৱাত চব নিজকে একেবাৰে তীয় দিনা চাবই নোৱাৰোঁ ইমান কলা নহয় কেতিয়াবা সেইয়ে কোলা দাগতটো যাবৰ কাৰণে ছমাহ মান লাগিছে জাহ মানে আহ ইমান কোলা হৈ গলো এনে কোলা বোলো অ
আহিম ভাদ ভাদ মাহতটো ভাদ মাহতটো বেছি গৰম
ভাদ মাহত বেছি সেই অ অ
আহ
ভাদ আহিনক আহিনত অকণ কমেই আৰু ন ভাদটোত বেছি
অ আহিন অ ভা ভাদত বেছি সেইকেইদিন যে কেনেকুৱা গৰম এক একেবাৰে জানো ওচৰতে জুই কোৱাহে জ্বলি আছে
অ হয় দে আহি আছে ন ভাদ মাহটো ভাদ মাহতো আহি আছে এতিয়া তটো চাম একদম আকৌ সয্য কৰিব লাগিব
আহ যোৱা বছৰ যে কেনেকুৱা গৰম উঠিছিল আছিলে ন
অ প্ৰতি বছৰ ভাদৰ মহাত হয় দে গৰমটো উম তে কোনোবা এবছৰত মানে অলপ বেছিয়ে হয়
উম দুদিনমান একেবাৰে কেনে কিবা পোৱণি দুৱনি ধৰি গোটেই গা ঘামচি ওলাই
অ সেইটো হৈ যায় আমাৰ এই অসমৰ গৰমটো যে অসমৰ গৰমটোত বহুতে সয্য কৰিব নোৱাৰে বেলেগ টাইপৰ গৰম মানে ঘা গোপ গোপীয়া গৰম যে ত' ৰাজস্থানত গৰম বহুত কিন্তু এইটো এনেকুৱা গৰম নহয় গোপগপীয়া ঘামোচি চামুচি ইমান নোলায় মানে হে বৰ মদ
অ কাৰণ আছিলো তোৰ ৰাজস্থানত
অ অ
তহঁতে আছিলি তাতটো মৰুভূমি নিচিনা ন তৌ ইমান গৰম নহয় ন
গৰম টো হয় বহুত হয় কিন্তু যোনদিনা মানে গৰম টো আমাৰ ইয়াৰ নিচিনা একদম নহয় গুপগুপীয়া স গৰমতটো হয় যদিও মানে হা ভাল গৰমটোত কোলা নপৰে মানুহ মানে কোলা হৈ নাযায় বাহিৰত ওলালেও মানে সেইটো গৰমত মানে একদম কোলা হোৱা নাযায় মানে গৰমটো আমাৰ ইয়াত মানে সময় ত মানে একদম সেইটো অ তেনেকুৱা মানে গৰম অ
তাততো পানীটো দিগদাৰ ন ৰাজস্থানত
পানী দিগদাৰ হয় পানী দিগদাৰ মানে ইমানো দিগ্ দাৰ নহয় আজিকালি এতিয়া আমি কোৱাৰ্টাত আছিলো ত আমাৰ কাৰণেতো দিগদাৰ অকণে পোৱা নাছিলো আমি বেলেগ বাহিৰা মানুহ বিলাকৰ কাৰণে দিগ্ দাৰ আছিল অলপ কিন্তু আজি কালি আজিকালি পুৰা চৰকাৰে সুবিধা কৰি দিল তোন পানী ব্যৱস্থা ধুনীয়া এতিয়া মানে চব চবতে মানে তাতে নহয় আৰু গুজৰাটতো মানে আগতে আমিও প্ৰব্লেম পাইছিলো পানী মানুহে একদম এনেই
আগতে এটিং পানীয়ে বোলে এটিং পানীয়ে দু দুটা তিনটা গা ধুব লাগে
আহ আহ তেনেকুৱা তেনেকুৱা আছিলে বহুত দূৰৰ পৰা আনিব লাগে। আহ অ মানুহ বিলাকে বহুত দূৰ পৰাা আনেগৈ অ কয় নহয় সিহঁতি দূৰৰ পৰা কলহত গৈ গৈ লৈ লৈ আহো বুলি
অ আমাৰ সে মাৱাৰী মানুহে কৈছে উম।
আমাৰ। অসমতে পানীয় প্ৰব্লেম নাই মানে আৰু। বাকী জেগাত বহুত পানী। প্ৰব্লেম কিন্তু এতিয়া সেইটো সমস্যা সমাধান হৈ। য়া মানে পানী।
হৈছে আৰু চৰকাৰ চব হেৰি কৰি দিছে ঠিক কৰি উম উম দে হ'ব দে ন।
অ হ'ব হ'ব বাও দে অহ ওহ। আহ।